অ, শুনিছা? অ-অ, ময়ো শুনিছো দিয়া। ভাত খালা নেকি?
নাই নাই খোৱা নাই ৰবা আমাৰ বনাইহে আছে সেই তাকে ইমান গৰম দিছেহে খাব লবলৈও ইচ্ছা নোযোৱা হৈছে
তাকেতো গৰম ভামহত দিনটোো তাৰ মানে পানী খাই থাকিবই ইচ্ছা যায় একো খাব ইচ্ছা নাযায় ঠাণ্ডা বস্তুো পানী খাই থাকিব ইচ্ছা যায় বহুত গৰম দিছেতো।
তুমি খালা নে নাই ভাত
নাই নাই খোৱা নাই ৰ'বা মই ভাবিলোঁ আজি আমি তাৰমানে প্ৰযুক্তিৰ ওপৰত অলপমান কথা পাতো নেকি যিহেতু আজিকালি দিনৰ প্ৰযুক্তিটো ইমান গুৰুতৰ গুৰুত্বপূৰ্ণ দিয়াচোন ন তুমি কি কোৱা ম সেইটো কাৰণে ফোন কৰিলো তোমাক
আৰু তুমি খুব সুন্দৰ বিষয়ে বাছি লৈছা দিয়া এইটো মানে কথা কথা পাতিবলগীয়া বিষয়ে কাৰণ বৰ্তমান যুগত প্ৰযুক্তিৰ যুগ বুলি কোৱা হয় আৰু আমাৰ দৈনন্দিন জীৱনত ৰাতিপুৱা শুই উঠি শুই উঠাৰ পৰা ৰাতি শোৱালৈকে যিখিনি বস্তু আমি ব্যয়হাৰ কৰো বা যিখিন বস্তু সেই সকলো বিলাক প্ৰযুক্তিৰ লগতে জড়িত সেইকাৰণে আমাৰ দৈনন্দ জীন প্ৰযুক্তিৰ ভূমিকা পঢ়িসিম
হয় হয় তুমি একেবাৰেই ঠিক কৈছা আচলতে প্ৰযুক্তিয় মানুহৰ জীৱন সহজ দ্ৰুতৰ বি কৰি ত আজালি প্ৰযুক্তিৰ সহায়ত এতিয়া ধ আগ মানুহে কি কৰিছিল প্ৰযুক্তি নাছিল মানুহে হাতেৰে বিচিছিল বিচনী বয়ৱহাৰ কৰিছিল আজিকালি ফেন আছে আজিকালি আগতে কি কয় তোমাৰ লেম্প আছিল জুই চাকি আছিল। আজিকালি লাইট আছে গতিকে তুমি ভাবা যে প্ৰযুক্তিয়ে মানুহক কিমান খিনি তাৰ মমানে জীৱনতটো কিমান সহজ পৰি দিছে আনকি আজিকালি মানুহে কাপোৰো ৱাশ্বিং মেচিনত ধোৱে হাতেৰেও বহুত মানুহে আজিকালি কাপোৰ নোধোৱে তুমি ভাবা কিমান সুবিধাাজনক কৰি দিছে আমাৰ এই জীৱনটো
হয় তুমি একদম ঠিক কথাই কৈছা দেই প্ৰযুতি মানুহৰ অহ জীৱনটো মানে পৰিশ্ৰমী কম কম পৰিশ্ৰমী কৰি তুলিছে যাতে মানুহসকলে আহ আটাইতকৈ বেছি পৰিশ্ৰম কৰিব নালাগে। আৰু সেই হিচাপে মানুহ আহ যদি আ আমাৰ মানুহ বিলাকে যদি পৰিশ্ৰম পৰি থাকে তেতিয়াহে তেওলোকৰ শৰীৰতটো সুস্থ হবলৈ থাকে। সেইকাৰণে আজি আজিকালি মানুহে যেতিয়া পৰিশ্ৰম কম কৰিছে প্ৰযুক্তি বেছি - বেছি মানে। সৃষ্টি হোৱা কাৰণে বা বেছি চলাচল হোৱা কাৰণে সেইকাৰণে মানুহবিলাকো এলেুৱা এলেহুৱা হৈ গৈছে স মানে
অ
আৰু ধৰা শিক্ষাৰ ক্ষেত্ৰতো প্ৰযুক্তিয়ে যথেষ্টখিনি মানে সহায়